হেল্ল', কি কৰি আছা?
এই আছোঁ।
পিছত চাত, অ, ভাত-চাত খালা নাই?
ভাত বাৰো খালোঁ। ভাত খোৱাৰ সময়ত আকৌ উকলিলে।
তাকেতো, আজিকালি আৰু দিন দীঘলটো, গমেই নাপায় কেতিয়া সন্ধিয়া হয়।
তাকে, তাকে, এতিয়া পাঁচটাই বাজিল ধৰ।
উম, উম, ব্যস্ত আছা নেকি?
ব্যস্ত, নাই বাৰু।
এ, অলপ-অলপ কথা পাতোঁ। আজিকালিতো দেখিছে, আমাৰ গোটেই ভাৰতবৰ্ষ, অসম অঞ্চলতে মানে আজিকালি, গোটেই মানে মানুহৰ বেমাৰ, কেৱল বেমাৰ।
তাকে, বেমাৰ, যথেষ্ট বেমাৰ, আজিকালি।
উম, উম।
তাকে।
তাকে বোলোঁ, অলপ কথা পাতোঁ, তাৰে ওপৰতে, কেনেকুৱা কি হৈ আছে, আমাৰ ভাৰতখনত, অসমখনত? উম। মানে, এতিয়া চাব গ'লে, বৰ্তমানটো আমাৰ ভাৰতখন, মানে পৃথিৱীৰ ভিতৰতে টাইবেটিছ মানে কেপিটেল বুলি
তাকে, একদম। অ, ডায়বেটিছৰ কেপিটেল হয়, আমাৰ ভাৰতবৰ্ষ
উম, আজিকালি মানে সৰু-ডাঙৰ চবৰে মানে ডায়েবেটিছ, আগতে এনেকুৱা আছিল যে ডায়েবেটিছ হ'লে মানে এজন বয়সস্থ মানুহৰ বয়ত হয় আৰু। এই বিলাক
কিবা কাৰণত হয়। আজিকালি মানে, এইটো ধৰ, মৌলিক সমস্যা টাইপ হৈ গৈছে।
উম, সাধাৰণ, সাধাৰণ সমস্যা মানে, হয়ে চবৰে ডায়েবেটিছ।
উম, উম, চুগাৰ হয়, বি পি হয়, এইবিলাক মানে সাধাৰণ বেমাৰৰ নিচিনা হৈ গৈছে।
উম! তাৰ কাৰণে মানে মা ভাবোঁ যে, আমাৰ যিখিনি সৰু ল'ৰা-ছোৱালী আছে, সিহঁতে মানে সৰু পূৰাই একদম! আগতে এনেকুৱা আছিল যে আমাৰ দিনত, মানে মাহঁতে আমাৰ ইমান মানে, যা-টা বস্তু খাব দিয়া নাছিল বা ফাষ্ট ফুডৰ প্ৰচলনটো আমাৰ সময়ত নাছিল ইমান, আমাৰ ফাষ্ট বুলি ক'লে এই অকল মানুহে সপ্তাহৰ এদিন বা দুদিন দোকানৰ পৰা কিনি মেগীটো কিনি আনি ডে, তাকো ঘৰত বনাই খাওঁ। মাহতে বনাই দিয়ে। সেইটো কিন্তু এই আজিকালি যিটো চাওমিন ৰ'ল, ম'ম', এইবিলাক বাৰ্গাৰ, পিজ্জা, এইবিলাক আমাৰ মানে, সিমান নাছিলে আমাৰ সময়ত। আমি চিনিয়ে পোৱা নাছিলোঁ, সেইবিলাক বস্তু। আজিকালি মানে বস্তু বেছি, আজিকালি মাক-দেউতাকে আৰু অঁ, ল'ৰা-ছোৱালীয়ে খাম বুলি কোৱাৰ লগে-লগে কিনি দে। লগতে চকলেট, বিধে- বিধে চক চকলেট, দামী-দামী চকলেট, ভেৰাইটি চকলেট, মানুহে মানে এইটো চখৰ নিচিনা হৈছে, চনৰ, চখ দেখাই মানে মানুহ আগত খাই বা সেনেকুৱা আৰু! ল'ৰা ছোৱালীও খাই ভাল পায়, মখ খত লাগে, খাই-খাই মানে অভ্যাস হৈছিল আৰু ছোৱালীৰ আৰু! কিছুমানতো এনেকুৱা আছে মানে কিবা সেনেকুৱা মানে মুখৰোচক বস্তু নহ'লে ভাতে নাযায় পেটলে। ভাত নাযায় তেনেকে, মানে লৰা-ছোৱালী খিনি সেইবিলাকত মানে, পৰি-পৰি, পৰি-পৰি, মানে নিজকে মানে ধ্বংস পথলৈহে নি আছে, যিখিনি সৰু-সৰু হ'ব ল'ৰা-ছোৱালী আৰু মানে আজিকালি মেইন সমস্যা বুলি ক'ব গ'লে, অভিভাৱকে গুৰুত্ব নিদিয়ে আৰু লগতে মানে মোবাইলটো কাৰণ, ল'ৰা-ছোৱালী আজিকালি মোবাইলটো চাই-চাই, চাই-চাইহে মানে এনে। হৈ গৈছি মানে, বাহিৰত যে অকণমান, বাহিৰৰ যিখিনি আমাৰ ফ্ৰেছ হাৱা সেইটো নাখায়েই, লগতে খেল ধেমালি নাই বাহিৰত গৈ অকণমান ফুটবল খেলো বা ক্ৰিকেট খেলো যাতে শৰীৰটো অকমান সুস্থ হৈ থাকে সবল হৈ থাকে
তাকেতো সেইবিলাক আজিকালি নকৰা আৰু আৰু এটা সমস্যা এটা খাবা উম উম আৰু এটা সমস্যা দেখাবা আজিকালি কেনঞ্চাৰ যদিও মানে ইয়াৰ প্ৰতিষেধকৰ কাৰণে কাম কৰি আছে কিন্তু এই বস্তুটো কমাব পৰা নাই কাৰণ ভাৰতত যিটো মানে মদ্যপান বা হেৰিৰ কৰাৰ হাৰ যথেষ্ট ইয়াতে উম ধুম্ৰপান কৰাটো যথেষ্ট পৰিমাণে হয় ইয়াত বিদেশত এইবিলাক বস্তু মানে হেৰি থাকে এটা তেওঁলোকে কেৱল আহ লিমিট থাকে তেওঁলোকে সেই লিমিটটো ক্ৰছ কৰি নাযায় আমাৰ ইয়াতে মানে তেতিয়ালৈ খাই থাকিব যেতিয়ালৈ নিজৰ ক্ষয় ক্ষতি নহয়
উম উম
মিছা নালাগে সেই প্ৰজ্যালৈ খাই থাকে
ঠিক কৈছা এতিয়া মানে আমাৰ অ লিমিট থাকে আমাৰ ইয়াতে বৰ্তমান মানে অকল ধুম্ৰপান মধ্যপান বুলি কলে নহ'ব কাৰণ অ মানে মদ্যবান কৰোতে আমাৰ লিভাৰ ভিতৰ যিখিনি অৰ্গেন থাকোনে আমাৰ দেহাতৰ সেইখিনিও মানে মানে কি বুলি কয় এইটো বেয়া হৈ যাই আছে মানুহখিনিৰ লগতে মানে আমাৰ বৰ্তমান ইমানে ইণ্ডাষ্ট্ৰি হৈছে ইণ্ডাষ্ট্ৰি হওক মানে সমাজখন আগবঢ়াওক ইণ্ডাষ্ট্ৰিত বহুতো সংস্থাপন পাইছে সেইটো ভালে হৈছে কিন্তু ইণ্ডাষ্ট্ৰি খিনিৰ মানে যিখিনি মালিক আছে তেওঁলোকৰ মানে ইণ্ডাষ্ট্ৰিটো মানে যিখিনি কৰিব লাগে কি নকৰে ধৰা অ গাঁৱলীয়া এলেকাত ইণ্ডাষ্ট্ৰি বনাই আছে। য'ত মানে সেইটো উপযুক্ত জোগাই নহয় তাত খেতি বাতি নষ্ট হৈ আছে মানুহৰ
খেতি বাতি নষ্ট হৈ আছে মানুহৰ বেমাৰ আজাৰ হৈ আছে।
বিষাক্ত ওলোৱাত বিষাক্ত মানে ওলুৱাত ধহ বিলাক মানুহে সেই উশাহত লৈ আছে তেনেকে মানুহৰ যিটো হাওফাৰৰ বেমাৰ বা লিভাৰ কিডনীও বেয়া হৈ আছে মানুহে সেনেকে বিষাক্ত সেয়া হয় এতিয়া মানে ইণ্ডাষ্ট্ৰি এটা বহালে তাতে যিখিনি ৰাসায়নিক দ্ৰৱ্য থকা যিবিলাক মানে এ এ অ অব্যৱহৃত মানে পানী থাকে সেইবিলাকতো গোটেই ভিতৰত যে ভূগৰ্ভত মিহলি হয়। আকৌ তাৰ পৰা আমাৰ যিখিনি গাঁৱলীয়া গাঁৱলীয়া খহা মানুহ আছে সেইখিনিয়ে দমকলৰ জৰিয়তে সেনেকে সেই পানীয়ে উলিয়াই আকৌ পান কৰে। এ সেনেকুৱা পানীতে আকৌ বিষক্তটো কিছুমান এ দ্ৰব্য থাকে। যাৰ ফল মানুহৰ ভিতৰৰ যিবিলাক দেহৰ অংশ থাকে অংগ থাকে সেইবিলাক বেয়া হৈ যায়। এনেকুৱা বহুত কাৰণ আছে আমাৰ ভাৰতবৰ্ষখনত কাৰণ উম
ধৰ এ ধৰ এতিয়া পানীৰ সমস্যা স্বাস্থ্যৰ অৱনতি ঘ তাত এ পানীৰ ভূমিকাও যথেষ্ট আছে পানী যদি আমি ভাল এ ভাল পানী নাখাওঁ
তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে
এতিয়া মানে আমাৰ গাঁও যিবিলাক অঞ্চল প্ৰায় গাঁও অঞ্চল মানে এতিয়া বৰ্তমান যদিও পায় বিশুদ্ধ খোৱা পানী কিন্তু চহৰত খুবেই কম চহৰ অঞ্চলৰ মানে কিনি নাখালে নিজে দমকলৰে ওলোৱাই ওলাই বা কিয়া বেলেগ কৰি ওলাই মাটিৰ তলৰ পৰা পানীয়ে পোৱাটোৱে তাৰ মানে কঠিন হৈ পৰিছে। মানে কয়লাখনি হেৰা হেৰা বিচাৰ নিচিনা কথা
তাকে আৰু কিছুমান ঠাই আছে য'ত মানে ভূগৰ্ভৰ পৰা যিটো পানী পায় সেইটো মানে যথেষ্ট আ আইৰণ থাকে।
উম উম।
আৰু আ আইৰণযুক্ত পানী পানী পানী খোৱাৰ ফলত মানে বিভিন্ন বেমাৰ হ'ব পাৰে। ত এইটো মানে এটা সজাগতাৰ প্ৰয়োজন আছে ধৰ। ডিষ্ট্ৰিক্ট লেভেলত এইবিলাকৰ বিষয়ে এটা ডিপাৰ্টমেন্ট থাকে কিন্তু। ডিপাৰ্টমেণ্টবিলাকে বৰ বিশেষ মানে এটা হেৰি নকৰে এইবিলাকৰ ওপৰত পানীৰ ওপৰত। গুৰুত্ব আৰোপ নকৰে কিন্তু এ পানীৰ ওপৰতো এটা মানে হেৰি কৰিব লাগে প্ৰজেক্ট কৰিব লাগে। যাতে আম গো। গোটেই গাঁৱলীয়া পৰিৱেশ বিিলাকত যাতে মানুহে বেয়া পানী সেৱন নকৰে বা হেৰি নকৰে। যিকোনো পানী সেৱন নকৰে।
হয়তি চৰকাৰৰ চৰকাৰৰ। কিছুমানতটো বিভাগ আছে জলসিঞ্চন বিভাগ হওক বা পানীৰ যিখিনি আমাৰ। য়া গাঁৱে গাঁৱে পাব্লিক হেল্থৰ যিটো পানীৰ যোগান সেইটো আছে সবৰে ঘৰে মানে গাঁৱে গাঁৱে। মিছন আছে তেনেকে মানে পানী আহে যদিও সেই পানী খিনি কিমান। মানে বিশুদ্ধ সেইটো মানে আমি গম নাপাওঁ।
সেইটো ক'ব নোৱাৰি কিন্তু সেইবিলাক এনেই আচলতে হেৰি পৰীক্ষা কৰি থাকি। থাকিব লাগে এ প চৰকাৰে এইখিনি সুবিধা কৰি দিছে যে প্ৰত্যেকটো বস্তুৰে্ এটা এটা। হেৰি আছে বিভাগ আছে কিন্তু সেই বিভাগবিলাকে কাম নকৰে।
এতিয়া মানে সংস্থ বিলাকৰ অ সংস্থা বিলাকৰ যিবিলাক বিষয়া আছে কৰ্মচাৰী আছে। তেওঁলোকে মানে গোটেই বছৰটো থাকিব এনে থাকিব মানে দৰমহা কেইটা লৈ পেলাই। কিন্তু যেতিয়া মানে কোনোবা চৰকাৰী বিষয়াই যেতিয়া মানে পৰি পৰিদৰ্েশন কৰিব আহিব তেতিয়য়া গালৰে সিহঁতৰ। চৰকাৰী। েগে যাব মানুহৰ ঘৰে ঘৰে এনে সোধ পোছঢ় অকণমানখুৱাবলৈ দুখন ফটো তুলিব তুলি মানে ম। নিজক দেখাব যেনেকৈ কৰিছোঁ আমি কাম সেইখিনিয়ে মানে আজিকালি মানুহে। এ চবৰে মানে মাইণ্ড চছেটোৱে এনেকুৱা যে কিবা এটা চাকৰি কৰিব লাগে চাকৰি কৰি দৰমহা খাব লাগে কিন্তু চাকৰিটোৰ যেে। এটা গুৰুত্ব থাকে ভুনকে থাকে যে মানুহ এজন যে আমাৰ। যিখিনিৈন্য আছে তেওঁোকে যদি বৰ্ডাৰত যে ভাবে যে চাকৰিটো পাল মই যে দৰমাহালৈ ঘৰত বহ থাকিম। তেনেকুৱা খন নহয় নহয় তেওঁলোকৰ চাকৰিত দিছে কিয় এ কাম কৰিব দিছে। কামটো কাৰণ দিছে।
উম, উম, উম, এতিয়া আমি দেখা পাইছো কি ৰাস্তাবিলাক ধৰ। ৰাস্তাবিলাক বেয়া হৈ থাকে, এই ৰাস্তাবিলাক ভাল নকৰে কিন্তু তাৰ কাৰণে এটা ডিপাৰ্টমেণ্ট মেণ্ট আছে, প্ৰত্যেখন জিলাতে এটা এটা ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টোৱে কাম নকৰে।
তেওঁলোকে গুৰুত্ব নিদে কিন্তু যোনদি কোনোবা ডাঙৰ মিনিষ্টাৰ আহিব বা এম এল এ আহিব সেইদিনাখননে একেবাৰে।
তাৰ আগদিনা একদম ৰাস্তা ফিন পিনি হৈ যায়।
খিন খিনিয়া হৈ যায় সেনেকুৱা, গতিকে। আমাৰ গোটেই চিষ্টেমটো এনেকে কৰাপচনত ডুবি আছে, লগতে স্বাস্থ্য এতিয়া স্বাস্থ্য। লে কি বুলি কমাৰ অকল চৰকাৰৰ বা সংস্থাই নহয় আমাৰ মানুহখিনিয়ও সজাগ হ'ব লাগিব। আমাৰ যিখিনি অভিভাৱক আছে, অভিভাৱক আছে সেইখিনি শিশু শিশুৰ প্ৰতি গুৰুত্ব আৰ গুৰুত্ব। কৰিব লাগিব, এতিয়া চাব গ'লে আমাৰ ম'বাইল ফোন টো বহুত অপকাৰ কৰিছে, উপকাৰৰ লগতে অৱকাটো কৰিছে। তেওঁলোকে ইমান সৰুতে ইমান পাৰৰ মানে এখন উ উজ্বল উজ্বল মানে ডিছপ্লেৰ খন চকুত ল'লে মানে তেওঁলোকৰ সৰুৰ পৰাই চকুৰ বেমাৰত ভুগেকে চচমা ল'ব লগা হয় তাৰপৰি মানে তেওঁলোক। আজিকালি যটো জানে ৰাতি ৰাতি পঢ়াৰ এটা নিয়ম হৈছে ল'ৰা ছোৱালী বিলাকৰ। ৰাতি ৰূ পঢ়ি টোপনি টোপনি সম্পূৰ্ণ নহয় সিহঁত। ফলট টোপনি সম্পূৰ্ণ নোহোৱাৰ ফলত বিভিন্ন মানে। এৰ সমস্যা দেখা দিয়ে, বহুতৰ মানসিক বিকতিও ঘটে বহুতৰ। মাথাৰ বিষ, মূৰ ঘূৰণি এনেকুৱা মানে দুৰ্বল দুৰ্বল অনুভৱ এনেকুৱা বহুত বেমাৰে দেখা দিয়ে। যিখিনি সৰু সৰু শিশু আছে।
উম, উম, উম, আজিকালি সেইটো এটা এটা ডাঙৰ সমস্যা হৈছে। এতিয়া আ আমাৰ আমাৰ যিটো সৰু মানে হেৰি ছে অনুজ ও আছে তেওঁলোকে প্ৰায় চশমা পিন্ধা দেখা যায়। উম, মানে এ
অভিভাৱকে গুৰুত্ব নিদিলে আৰু কোনো বেলেগে চৰকাৰে আহি গুৰুত্ব দিব নোৱাৰে কাৰণ অভিভাৱকো ইয়াৰ কাৰণে দায়ী। কাৰণ অভিভাৱকে যদি ল'ৰা-ছোৱালীৰ বা ছোৱালীক সেনেকে এৰি দিছে। নগাঁওতে অলপ বেমাৰত পৰি। আৰু মেইনটো হৈছে আমাৰ এতিয়া ভাৰতবৰ্ষত যিমান কৃষিভিত্তিক দেশ হ'লেও আমি মানে ভাল বিশুদ্ধ খোৱা বস্তু নাপাওঁ, শাক পাচলিৰ পৰা আদি কৰি ধান চাউল একোৱেই নাপাওঁ। চ'ব মানে কীটনাশক দ্ৰব্যযুক্ত তাতে চবতে কেমিকেল থাকে, ঔষধ থাকে।
ঊম। আজিকালি মানেই হেৰি হৈ গৈছে। উহু, মানে হেৰি পচন সাৰ ব্যৱহাৰ কৰি। কোনো ধৰণৰ খেতি নকৰে, কৃত্ৰিম সাৰ- কৃত্ৰিম দ্ৰব্য ব্যৱহাৰ কৰি কেনে সকলো খেতি বাতি কৰে।
চ'ব প্ৰসাৰণে উপযুক্ত।
তাৰ ফলতো
স্বাস্থ্য অতি অৱনতি ঘটিছে মানুহৰ। এতিয়া মানে ভাবো মানুহে ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগে। অ' ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগে। গুৰুত্ব দিব লাগে, দি নিজৰ যিখিনি এ-এই দৈনন্দিন জীৱন জীৱনসূচী আছে। সেয়াৰ ওপৰত গুৰুত্ব দি নিজে তাৰমানে নিজৰ এখন ভাল তোমাৰ স্বাস্থ্যকৰ এখন ৰুটিন এ বনাব লাগে, খাদ্য শৈলীও বহুত প্ৰস্তুত কৰিব লাগে। কি খাদ্য খালে ভাল, কি খাদ্য খালে বেয়া, সেনেকে মানে নিয়ম অনুসৰি মানি ধৰিলোৱা আমাৰ মানে যিখিনি সমাজত হৈ থকা বেমাৰ ওলাই আছে সেইবিলাক আঁতৰিব।
তাকে, তাকে।
সেইটোৱে আৰু সেইখিনি বোলে কথা পাতোঁ স্বাস্থ্যৰ ওপৰত কাৰণ যিহেতু বেমাৰে আমাৰ আজিকালি এনেও বেমাৰ খবৰ ল'লে বেমাৰ বুলিয়ে কয় মানুহে। তাৰেপৰত বোলো অলপ কথা পাতো ভাল লাগে কথা পাতি।
উহু, উম, উম, উম, ভাল লাগিল যথেষ্টখিনি কথা শিকিলো বাৰু।
তাকে তাকে ময়ও শিকিলো, এতিয়া ৰাখো বাৰু।
উম, হ'ব দিয়া।